হেল্ল' নমস্কাৰ, নমস্কাৰ চিনি পাইছা নহয় ন। প ভ ধাইগ য আক উম, বাকী খৰৰ খাতি ভালে নহয় ন তোমাৰ।
ভাল, ভাল ঘৰত ভাল তোমাৰ?
মই আছোঁ আৰু দিয়া শুনিছোঁ তোমাৰোলে গা বেয়া হয় কথাতো।
অহ মোৰ গাৱ বেয়া, মানে মোৰ ঘৰত মাহত চাৰিদিন মান নাছিল।
অ', অ'।
তাৰ উপৰি গেছো নাছিলে যে মই ভাত চাত খোৱা বন্ধ কৰি দিছিলোঁ।
জুই জুইতে বনাব পাৰ দেখোন।
নাই মই আমাৰ সেই গৰমত নবনাও। অহ, এল হ লাগে মানে।
বাকী ঘৰৰ ফালে চবৰে ভালেই নহয় ন। ফ আহ
ঘৰ চব ভালে, মোৰহে আৰু গা বেয়া।
উম, এই ভণ্টি এবাৰ তোমাৰ কিমান ক্লাছত পালেগৈ?
তাই এবাৰ টেইনলৈ।
টেনলৈ পালে ন, এইবাৰ মেট্ৰিক দিব তাই?
অ', এইবাৰ মেট্ৰিক দিব। তোমালোকৰ মাহঁতৰ ভাল নে বেয়া?
সকলোৰে ভাল।
অ', সেইদিনাখন হস্পিতেল যাওঁতেহে তোমালোকৰ মাক লগ পাইছিলোঁ।
অ',
কি হৈছিলে মাৰ?
মাৰ তোমাৰ এই মাজতে কাহ আৰু চৰ্দি হৈছিলে, মানে অকন অসুখ হৈছিলে, সেইকাৰণে মই হস্পিতাললৈ গৈছিলোঁ।
অ', আচ্ছা। বাকী দেউতা ভালে আছে?
ভালে, ভালে চবৰে ভাল।
উম, বাকী পথাৰ ফালে?
বাকী তোমাৰ পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনা ঠিকেই চলি আছে, বাৰু এতিয়া ইমান বেয়াও চলা নাই।
অ অ
কওক, মই শুনি আছোঁ।
ক'ত হে আছে এতিয়া আপুনি?
এইয়া অলপ খেলিবলৈ ওলাই আহিছোঁ, লগৰবোৰৰ লগত আমাৰ ফিল্ডতে।
অ', অ', সেই ফিল্ডত আপোনাৰ কি খেলে?
মাটিখন আমাৰ ফুটবল তোমাৰ।
অ', অ। অ', নাই মোৰ এতিয়া গা বেয়া হৈ আছে যে, মোৰ মই কালি ডক্টৰৰ ওচৰত গৈছিলোঁ। ডক্টৰ ডক্টৰে কৈছে দুদিনমান ৰেষ্ট লোৱা, তাৰপিছত খেলা-ধূলা কৰিবা।
অ', অ', ঠিকে আছে বাৰু দুদিনমান ৰেষ্ট ল'ব দিছে।
তুমি জানানে এটা টিমত কেইটা প্লেয়াৰ থাকে?
এটা টিমত তোমাৰ দশটাকৈ প্লেয়াৰ থাকে।
অ', অ। ফিফা ৱৰ্ল্ড কাপ কৰি আছে যে তুমি চাইচা নে নাই?
চাইচো, চাইচো। ফিফা ৱৰ্ল্ড কাপ, আ, আজি তোমাৰ ফ্ৰান্স আৰু স্পেইনৰ খেল আছিল, দুই শূন্য হ'ল তোমাৰ। ফ্ৰান্স হাৰি গ'ল আজি।
অ', অ। কোন জিকিব তুমি জানানে নাই?
এ, আজি আৰু এখন খেল আছে, আৰ্জেণ্টিনা আৰু ইংলেণ্ড।
তুমি মেচি ফ্ৰেণ্ড নে ৰনাল্ডো ফ্ৰেণ্ড?
মই ক্ৰীষ্টিয়ানো ৰনাল্ডোৰ ফ্ৰেণ্ড।
বাকী য়ামালক চিনি পোৱা নে নাই য়ামালক?
অ', লামিন য়ামাল চিনি পাওঁ স্পেইনৰ হয় তেখেত। কালি, আজি জিকিলে সিহঁতে।
অ',। তাৰপিছত, আৰু এজন প্লেয়াৰ আছিল যে, কি কয় এই এ এই কি কয় চাহ, কফি কালাৰ নিচিনা, চুলিকেইডাল যে বান্ধি থৈ দিয়ে যে
অ', নামটো পাহৰিলোঁ, কফি কালাৰ নহয় তোমাৰ এই কি কয়? অলপমান সেই বগা আৰু মচু কালাৰ নিচিনা চুলি কেইডাল।
অ', শশাংকৰ হাজৰিকা।
হে নহয়, নহয়। য়ামাল নহয় ৰ'বা আৰু এটা নাম আছিলে। এই যে বগা ৰঙৰ চুলিৰ নিচিনা যে, কফি কালাৰ, কফি কালাৰটো নেকি? এই গাখীৰ চাহৰ কালাৰটোৰ নিচিনা।
মই নামটো বিশেষকে নাজানিম চাগে তেখেতৰ।
উম, বাকী তুমি ফুটবল প্লেয়াৰ কেইটামানৰ নাম কোৱাচোন।
ক্ৰিষ্টিয়ানো ৰনাল্ডো, এম্পাৱে, কাকা। তাৰপিছত ৰ'মাছ, আৰু বহুত আছে নেইমাৰ।
উম, তুমি স্পিডক চিনি পোৱা নাই?
হয়,
আইছো স্পিডক চিনি পালো।
পাওঁ, পাওঁ, কিয় নাপাওঁ, ব্লগাৰটো ইউটিউবৰ।
অ', সি লাইভ ষ্ট্ৰিম কৰে।
উম।
বাকী তোমাৰ বয়স কিমান হৈছে?
বয়স মোৰ তোমাৰ ওঠ এইটিন পাৰ হ'ল, যেন ঊনৈশ বছৰ সোমাব আৰু।
অ', অ'। এতিয়া তোমালোকৰ যে এতিয়াতো গৰম আহি চাগে ন'? তোমালোকৰ ঘৰত ফেন, এ চি এইবিলাক আছে নাই?
কি কয়?
তোমালোকৰ ঘৰত ফেন, এ চি এইবিলাক আছে নাই?
আছে, আছে।
কি আছে?
আমাৰ ফেন আছে, আৰু কুলাৰ আছে।
অ', অ', কুলাৰটো কেনেকে চলে? পানীত চলে নে, কি কাৰেণ্টত চলে? অ', থিকে আছে, বাকী ফেন আছে নাই?
ফেন আছে আছে।
তোমালোকৰ ফেনখনৰ
কি কথা কৈ আছা? হেল্ল'।
পাংখা থকা ফেন ও আছে, মানে সেইকাৰণে সুধিছো।
অ', এ তোমাৰ এনে আৰ্ট স্কুলকেইখন কেনেকা চলি আছে?
মোৰ আৰ্ট স্কুল এতিয়াই মই ভাল চোৱা নাই মাজতে ভাল চলিছিলে, তোমাৰ এই হাই স্কুলৰ সেই একজামৰ সময় ষ্টুডেণ্টৰ পৰা পুৰা লুটি দিওঁ জানে।
অ', অ'।
একজামৰ ফিছৰ নামত, পিছত গৈ ষ্টুডেণ্টৰ পৰা মানে তোমাৰ দুহেজাৰ পোন্ধৰশ আঠশ টকা তেনেকে লোৱা হয়। ডেৰশ মান ষ্টুডেন্ট থাকে।
এনে ষ্টুডেণ্ট আপোনাৰ কিমান আছিলে? ট'টেল এনে ষ্টুডেন্ট আপোনাৰ, এনে আপোনাৰ দুখন আছিল শুনিছিলো এনে ট
অ', হয় এতিয়া এতিয়া টোটেল তোমাৰ তিনিখন হ'ল, গোটেইকেইখন মিলাই তোমাৰ দুশ, দচ, বিশ তেনেকা হ'ব।
ষ্টুডেন্ট ন, ভাল প্ৰফিট এটা কৰি থকা মানে তুমি।
অ', এই যোৱা লাষ্ট ইয়াৰ তোমাৰ প্ৰফিটটো ভাল দিছিলে, এতিয়া ইমান প্ৰফিট হোৱা নাই। লাষ্ট ইয়াৰ মই সেয়া পইচাৰে তোমাৰ গাড়ী এখন ল'লো, তোমাৰ ছেকেণ্ড হেণ্ড।
উম, ঠিকে আছে বাৰু দিয়া। কষ্ট আছে চাগে অলপ ন'।
অ অ কষ্ট আছে। বাকী তোমালোকৰ ঘৰত মিটাৰ আছে নাই?
আছে আছে স্মাৰ্ট মিটাৰ। মই নিজে লগাইছো মই স্মাৰ্ট মিটাৰৰ কাম এটা কৰি আছো মানে তোমাৰ ঘৰে ঘৰে।
উম
তুমি যদি লগাম বুলি ভাবিছা ক'বা।
অ নাই নাই আমাক নালাগে আমি মিটাৰৰ প্ৰয়োজন নাই। স্মাৰ্ট মিটাৰ আমাৰ নৰ্মেল মিটাৰটোৱে ভাল
অ সেইটো মাজ এইকেইদিনতে ফিউজ হৈ যাব আৰু
অ তুমি কেনেকে গম পালা
মই জানো নাই সেইকাৰণে স্মাৰ্ট মিটাৰ চবতে লগাই কৰিছোঁ মোক কোম্পানীৰ পা অৰ্ডাৰ দিছে যে স্মাৰ্ট মিটাৰবিলাক লগাবলৈ
বাকী আপুনি বিয়া কেতিয়া পাতিব
মোৰ বাৰ বিয়া আহি আছে তোমাৰ অহা বছৰ মাৰ্চৰ দছ তাৰিখ আহিবা নিমন্ত্ৰণ দিম সকলোকে
অ অ দৰাই কিবা কৰেনে
দৰাই তোমাৰ কিবা এটা কৰে মই ইমান ভালকে নাজানো মানে মোৰ ভালকে মানে চিনাকি হোৱা নাই দৰাজনৰ লগত
অ মাত বুল কৰিবা এই নাই মাতবোৰ কৰিবা তেতিয়াহে চিনাকি হবা কিবা এটা প্ৰব্লেম হলে হেল্প খুজিব পাৰিবা
হু হু কৰো কৰো মাত বোল কৰো
হয় নহয় বাকী কৈ যোৱা মই শুনি আছো
এ তোমালোকৰ ঘৰৰ ওচৰত যে ব্ৰইলাৰ দোকানখন আছেনে নাই এতিয়া
অ আছে আছে ব্ৰইলাৰ দোকানখন হেৰিয়েহে খুলিছিলে তোমাৰ তোমাৰ এই লক্ষ্যজ্যোতি নাথ নামৰ ল'ৰাজনে খুলিছিলে
অ তেখেতে চাগে প্ৰফিট কৰি থাকে দোকানখনৰ পৰা ন দিনে চাৰি পাঁচটাতো কাটেই
কৰে সেই কটাৰ পিছতে থাকি যায় সি নিজে খাই পেলাই আৰু ইমান প্ৰফিট নহয়
হয় হয়
লগৰকেইটাক খোৱাই সি নিজেও খায়
অ ঠিকে আছে বাৰু দে
তোমালোক ফুটবল কেতিয়া খেলিবা
ফুটবল তোমাৰ খেলিম আৰু ষ্টাৰ্ট দিমেই আৰু অলপ দেৰিকে মানে পাঁচটা বিছ মানে খেলো আছে আছে গছ তছ বহুত আছে এতিয়া আমাৰ ফিল্ডৰ কাৰণে আমি নিজে মানে গছ পুলি ৰুছো ফিল্ডৰ কাষে কাষে ফিল্ডখন অলপ ভাল হৈ থাকিবৰ কাৰণে
অ গছ পুলি চুলি ৰুৱা
হয় গছ পুলি চছ পুলি ৰুইছো মানে ফিল্ডৰ কাষে কাষে ধুনিয়াকে
তোমালোকে খোৱা খেলাহে মাটিকণ ক এই বাক এই ফিল্ড খনৰ নাম কি আছিলে
মাটি খন্দা বাকৰি
অ অ মই শুনিছো তাৰ সেই ওচৰে পাজৰে এনেকা দামকল চামকল চিষ্টেম নাই নিকি ন
নাই নাই সেনেকুৱা এনেকা পৰিৱেশ নাই বাৰু এতিয়া
এতিয়া কাওৱা তোমালোক অ তোমালোকে যে খেলা কোনোবা এজনতো মেইন মানুহ হ'ব ন মানে তেওঁৰ কথা চবে শুনা
আছে এনেকুৱা নহয় কিন্তু চবেই পানী লৈয়ে আহে ঘৰত পোৱা তেতিয়া খেলাৰ পিছতে খাই এনেই মানে দমকল চমকলৰ ব্যৱহাৰ হোৱা নাই
মই ভাবিছিলো যে তোমাৰ এই মুদী-চুদিয়ে যে, আঁচনি দি থাকে পানীৰ ৱাটাৰ চাপ্লাই?
উম।
মোৰ তাতে মোৰ লগত এজন দালাল চিনাকি আছে মানে। তেওঁক ক'লে তিনিটা মান ইয়াত পানী টেপ যোগান ধৰি দিব।
উম, আপুনি কথা এটা পাতি চাব তেখেতৰ লগত।
অ', তোমালোকৰ ফুটবল যদি কোনোবা ডাঙৰ মানুহ--চানুহ আছে তেনে মোক ক'ব, নহ'লে মই ইয়া কথা এনেকে দি দিওঁ কথাটো বেয়া হৈ যাব ন'!
উম, সেইটো হয় বাৰু।
উম, বাকি আমাৰ ফালে বিহু খাব আহিব। অ', পাহৰি গ'ল এতিয়া কি দূৰ্গা পূজা খাব আহিব।
দুৰ্গা-দুৰ্গা পূজা দুৰ্গা পূজা যাম এইবাৰ ওলাব একেলগে পূজা চাব যাম। যাব নে নাই?
যাম যাম তোমালোকৰ আমাৰ গাঁৱতো তোমাৰ হেৰি দুৰ্গা মণ্ডপো আছে, তোমালোকৰ গাঁৱতো সেইটোও নাই।
বাকী মই নতুন বাইকখন ল'লো নহয়।
অ', কি বাইক ল'লা? ভাল কথা।
অ', বেনালী ছিক্স হাণ্ড্ৰেড।
অ', বেনালি ছিক্স হাড্ৰেড ন'! ভালেই আৰু তেলটো বেছি খাই আৰু তোমাৰ যদি বেছি পইচা আছে।
পইচা বহুত, পইচা মোৰ ৰাখিবলৈ মোৰ জেগা হোৱা নাই মানে সেইকাৰণে।
অ', অ', তেনেহ'লে মোৰ ফালেও অকণমান ট্ৰান্সফাৰ কৰি দিবাচোন।
নাই কিয় দিম?
দিব? বেনেলি ছিক্স হাণ্ড্ৰেড লৈছে আৰু একগজছ চেগজছ লগাইছে নে নাই? নে
নাই নাই একজৰ্ছ কোম্পানীৰ পৰাই দিয়ে, আপুনি নাজানে নেকি ইমানটো?
অ', অ', কালাৰটো কি?
কালাৰ আপোনাৰ গ্ৰীণ কালাৰ।
গ্ৰীন কালাৰ?
হয়।
গ্ৰীণ আৰু কি অকল গ্ৰীণ নে, গ্ৰীণৰ লগতো আৰু কিবা কিবি থাকিবও পাৰে? আপুনি তাক মডিফাই কৰি ল'ব, আপোনাৰ লাইচেন্ঞ্চ ওলাল নে নাই?
লাইচেন্ঞ্চ মোৰ এপ্লাই কৰিছো হে, লাইচেঞ্চ মই ওলাব এইকেদিনতে।
ঘোচ দি লাইচেঞ্চ কৈছে নে কি এনেই
নাই নাই এইটো আমাৰ দেউতাৰ চিনাকি আছে।
অ', মানে ঘোচ দিয়ে লৈছে?
ঘোচ দিয়া নাই দেউতাৰ চিনাকি আছে কৰিলোও, চব ফৰ্ম ফিলপ হেৰি কেনে ধুনীয়াকে কৰি কিনে কাগজ পাতি উলিয়াই। ঘোচ মানে ঘোচ বুলি নহয় ঘোচ ঘোচ বুলি নহয় আৰু।
ঘোচ দিয়াই হয়।
ঘোচ কিন্তু এক টকাও দিয়া নাই নহয়।
অ', ঘোচ নাই দিয়া মানে, সেই এইখন ফেক কে ওলিয়াই দিছে আৰু তোক দুই নম্বৰী কৰি হয় নে নহয়?
অৰ্জিনেল খনতটো তোমাৰ ট্ৰেকত গাড়ী চলাই সি দেখাই দিব লাগে বা আপুনি সেইটো চলাইছিলে জানো, নাই চলোৱাটো?
চলাইছো কিয় নাই চলোৱা।
মোক লগৰ কেইজন মানে কোৱা মতে আপুনি নাই চলোৱা?
আপোনাক নো কোনে কলে, মই আপোনাকহে কৈছো।
তোমালোকক চুকৰ মোক এটাই ফোন কৰি থাকে মাজে মাজে।
উম হয় বাৰু সেইটো কথা, বাকী খেলিব কৰিব আহিবা আকৌ ইয়াত। ফিল্ডত।
আপুনি কথাটো সলাব আপুনি কথাটো সলাব নালাগে, মোৰ আপোনালোকৰ আপোনালোকৰ টাউনত মোৰ বহুত চিনাকি পুলিচ আছে বুজিছে।
হয়, পুলিচ এটাৰ নাম কওঁকচোন আপুনি জানে যদি?
সে পুচিল এ বিক্ৰম সিং।
অ আমাৰ আমাৰটো তেজপুৰত চিং বোলা মানুহ নাই।
আছে, আছে সেইটো নতুনকে টেঞ্চফাৰ হৈছে এচ আই হয় তোমাৰ।
ক'ৰ পৰা টেনচফাৰ হৈছে?
তোমালোকৰ সদৰ থানাৰ বুলি যে আছিলে, নগাঁত বহুত ড্ৰাগছ এইবিলাক স্মাগলাৰ বিলাক ধৰিছিলে।
ন সদৰ থানৰ পৰা ট্ৰেন্সফাৰ হৈছে নেকি, সদৰ থানৰ পৰা কলে ট্ৰেন্সফাৰ হৈছে?
নহয় মানে তোমাৰ নগাঁও আৰক্ষী চকীৰ পৰা, এই সদৰলে ট্ৰেন্সফাৰ হৈছে। তেওঁ আচলি ঘৰ ইয়াত নহয়, হয়' তেওঁ আচলি ঘৰ তোমাৰ বিশ্বনাথ চাৰিআলি।
নগাঁও আৰক্ষী থানাখনৰ নামটো জানিব নেকি আপুনি?
সেই তাপা সেই নগাঁও আৰক্ষী থানা খনৰ নামেই তোমাৰ নগাঁও আৰক্ষী থানা।
অ' অ 'নগাঁও আৰক্ষী থানা নেকি? বাকে কি পোস্টলে ট্ৰেন্সফাৰ হৈছে তেখেত?
তেওঁ এছ আই আছিলে, সেই এছ আই যে তাত মানে বহুত ড্ৰাগছ শ্ৰাগছ এইবিলাক স্মাগলাৰ ধৰি আছিল ন।
অ।
সেইকাৰণে তাৰ লোকেল মানুহ বিলাকে ট্ৰেঞ্চফাৰ কৰি দিলে বুজিছে?
লোকেল মানুহবোৰে কিয় টেঞ্চ, লোকেল মানুহবিলাকৰ তো হাতত ইমান পাৱাৰ নাই ট্ৰেঞ্চফাৰ কৰিবলে।